অ কি কৰি আছা?
এনেই অলপ বাহিৰত ওলাই আহিছিলোঁ তুমি।
অ আচ্ছা মই এই ঘৰতে আছোঁ দিয়া। এ বতাহ খাই আছিলো। এতিয়া ইমান গৰম দিছে নহয় সেইকাৰণে
হয় নেকি।
হয় বাহিৰত ক'ত গৈছা?
এনেই ৰাস্তা পিনেই ওলাই আহিছিলো অলপ মানে বহুত গৰম ন ঘৰত। সেইকাৰণে মই অলপ বাহিৰত ওলাই বাহিৰত ওলাই আহিলো
অ আচ্ছা, অ আচ্ছা আছে দিয়া তেওঁ গৰমে আছে ন এ ফুৰি দিব যাওঁ বুলি। ভাবিছিলো এতিয়াতো গৰমত যোৱাও নহ'ল
হয় নেকি অ কত ফুৰিব যাম বুলি ভাবিছিলে এনেই
এ তোমাৰ পাৰ্কত যাম বুলি ভাবিছিলো এটা নতুন পাৰ্ক অ হৈ আছে ন সেইটো। সেইটোত যাম বুলি ভাবিছিলো হয়।
অ নতুন পাৰ্কত অহ কোন ফেমিলিৰ লগত না ফ্ৰেণ্ডৰ লগত
এই তোমাৰ এই নতুন পাৰ্ক যে উজান বজাৰত যে হৈছে। নতুনকে সেইটোত যাম বুলি ভাবিছিলো, সেই আৰু মই লগ লগ কেইটাৰ লগত যাম বুলি ভাবিছিলো। কিন্তু এতিয়া যোৱাই নহয়। ধৰ ইমান গৰম আছে সেইকাৰণে যোৱা নাই দিয়া।
এনে ফ্ৰেড ফ্ৰেণ্ডৰ লগত যাম বুলি ভাবিছিলা নে ফেমিলিৰ লগত
অহ মই এই ফ্ৰেডৰ লগত যাম বুলি ভাবিছিলো কিন্তু এতিয়া গৰমৰ কাৰণে যোৱা নাই আৰু এনে গধূলি মান যাম দিয়া, আন্ধাৰ হ'লে অলপ। তেতিয়া চাও ওলাই যাম তেতিয়া অলপ ভাল লাগিব ন তোমাৰ আন্ধাৰৰ টাইমত গ'লে ভাল লাগে। পাৰ্কত ফুৰোতে আৰু তোমাৰ এ ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে নে কাষতে আছে ন তোমাৰ সেইটো পাৰ্কতটো তাতে ভাল বতাহ ওদিয়ে ভাল লাগে, তাতে যাই হয় তুমি যায় পাইছা নে তাতে গৈছিলানে অ নাই যোৱা নেকি, অহ অহ এনে ব্ৰহ্মপুত্ৰৰ এইফালে এ উমানন্দত গৈছিল নে
উমানন্দত একবাৰ লাষ্ট টাইম গৈছিলো কিন্তু ভাল লাগিছিলে বহুত হল তিনি চাৰি বছৰে হল যোৱা অ তাৰ পাছত যোৱা নাই বাৰু।
অ এনে এই যে তোমাৰ সৰু সৰু যে নাও থাকে সেইবিলাকো উঠি পাইছানে ব্ৰহ্মপুত্ৰত
অ তেতিয়াতো উঠিছিলো, এতিয়াতো সেইবোৰ বেন কৰি দিল। অ যেতিয়া ব্ৰহ্মপুত্ৰৰ নাওখন এখন এইটো দু মানে সেইটো হৈছিল নহয় এক্সিডেণ্ট। তাৰপিছত ডুবি গৈছিলে নাওখন অহ এতিয়া। উম তাৰ তাৰ পাছত মানে নাওতটো বন্ধ কৰি দিছে, অহ কিবা এটা কিবা নাম আছিলে পাহৰিলো এতিয়াতো জাহাজেই চলে।
হয় হয় এতিয়া যে জাহাজ চলে এইটো অ জাহাজ জাহাজতে যাওঁ মই। মই গলে আৰু তোমাৰ এই কেতিয়াবা যাওঁ দৌল গোবিন্দ মন্দিৰ যাওঁ তাতে গৈ পাইছো নে তুমি দৌল গোবিন্দ মন্দিৰ
মইতো এনে গৈছোঁ বাৰু কিন্তু মন্দিৰ ভিতৰত সোমোৱা নাই সেইটোত মানে উত্তৰ গুৱাহাটী ছাইডে গৈছিলোঁ বাৰু মানে দৌল গোবিন্দ তোমাৰ তাৰপিছত উমানন্দ অশ্বকান্ত। সেইবোৰ আছে নহয় উমানন্দত গৈছো। উমানন্দ গ'লো আশ্বকান্ত গ'লো কিন্তু দৌল গোবিন্দত যোৱা নাই।
আচ্ছা হয় মই গৈছিলো এবাৰ গৈছিল তোৰ দৌল গোবিন্দ তোমাৰ সৰু থাকোতে গৈছিলো, বৰ ভাল লাগে দৌল গোবিন্দ মানে ধুনীয়া জেগা আছে তাতে তোমাৰ ফুৰা জেগাও আছে তোমাৰ অ চবেই যায় কিমান বহুত জন যায় চোন ইয়াৰ পৰা ফুৰিবলৈ তাতে
মই দেখিছো বহুত মানুহবোৰ যোৱা।
হয় হয়।
উ মই বাৰু তেনেকুৱা ঘূৰিব পোৱা নাই।
আচ্ছা মোক মানে এই উত্তৰ গুৱাহাটী মানে উম ভাল লাগে আৰু তাতে মানে এই তোমাৰ হৰে কৃষ্ণ এটা- হৰে কৃষ্ণ মন্দিৰো আছে সেইটোতো গৈছিলো এ কেইদিন মমান আগতে গৈছিলো, মোৰ লগৰ লগত গৈছিলো ভাল লাগিল। হিহঁতে, উম তাতে তাতে গৈছিলা ন তুমি?
অ মই গৈছিলো হৰি কৃষ্ণ মন্দিৰ। সেইটো আমিন গাঁৱৰ চাইডে আছিলে।
হয় হয় তোমাৰ এই উত্তৰ গুৱাটীয়ে হয় তোমাৰ-
অ অ উত্তৰ গুৱাহাটীয়ে হয় কি ভাল লাগিছে জাগাতটো মানে শান্ত ডাঙৰ মানে।
হয় হয় ডাঙৰ আছে আৰু তোমাৰ তাতে এটা বুদ্ধ মন্দিৰো আছে। আমি তাতেও গৈছিলো, তোমাৰ এই পাহাৰৰ ওপৰত আছে বৌদ্ধ মন্দিৰ। তাতে কোনোও নাযায় তাতে মানে এনেই ল'ৰা ছোৱালী যায় আৰু এনেই ফুৰিবলৈ। তাতে মানে এনে শান্তি আছে জোগাতটো সিমান এইটো নাই। তাতে ভাল লাগিছিল তাত। তেন তাতেও গৈছিলো এবাৰ তাতে সোমাই কিনে তাতেও ফুৰিলো, তাতে ফুৰি কিনে আকৌ তোমাৰ হাৰে কৃষ্ণ গ'লো হৰে কৃষ্ণ মন্দিৰ।
হয় নেকি অ মই নেকি মই কিন্তু যোৱা নাই তাতে- এই যাব যাবলৈ হৰে কৃষ্ণ মন্দিৰতো গৈছো কিন্তু তুমি য বুদ্ধ মন্দিৰ গলা সেইটো বুদ্ধ মন্দিৰ
তোমাৰ এই তুমি যেতিয়া যাবা ন তাৰে পৰা তোমাৰ ৰাস্তাৰ ৰাস্ত দেখা পাবা তমাৰ এ বুদ্ধৰ মন্দিৰটো ইমান ডাঙৰ মূৰ্তি আছে।
বগা কি মূৰ্তি আছে এই তুমি ৰাস্তাবোৰত দেখা পাবা, আৰ এই সর্বিষ্যম মন্দিৰৰ মানে এ মন্দিৰৰ পৰাও দেখা পায় তোমাৰ এইটো বুদ্ধতে মূৰ্তিটো হয়।
অ মই দেখিছিলোঁ দেখাতটো কিন্তু যোৱাটো নহয়।
আচ্ছা তাৰে পৰা দে দেখিছিলা ন। সেইটো দেখা দেখা যায় আৰু তাৰে পৰা। কৰা দেখা পায় সেইটো উম হয়।
কিহত গৈছিলা তোমালোকে কাৰত কৰা না? কাৰত গ'লা না গাড়ীত গ'লা না বাইক স্কুটিত গ'লা।
গৈছিলো। মোৰ স্কুটিত গৈছিলো অ চব মানে মোৰ স্কুটিত মই গৈছিলো আৰু মোৰ এ ফ্ৰেণ্ড গৈছিল, আৰু চবে এনেকুৱা স্কুটি স্কুটতে গৈছিলো আৰু। ভাল লাগিছে তেতিয়া মানে সোনকালেও গৈ পাই কিনে আহিলো ঘৰত। আৰু তোমাৰ এনে গাড়ীত গ'লেতো বহুত দেৰিও লাগি যায় ন। হয় হয় সেইকাৰণে। আমিতো ৰাতিপুৱা ন আঠটা মানত ওলাইছিলো আৰু আহতে তোমাৰ আঠট মান বাজি গৈছিল। ইমান মানে আহোঁতে ইমান জাম আছিল।
অ ইমান লেট হৈ গল তোমাৰ।
হয় বৰ লেট হৈছিলে মানে। যাম আছিল ন আগতে তোমাৰ এই নতুন ব্ৰিজ যে বনাইছে যে তোমাৰ এই উওৰ গুৱাহাটীৰ যে ব্ৰিজ নতুন কে, সেইটো ব্ৰিজৰ পৰা আহি বৰ ভাল লাগিছে, মই মানে কেতিয়াও যোৱা নাছিলো আৰু এইটো ব্ৰিজত।
অ নতুনতো ব্ৰিজ ন, এইটো কি পু-পুল বুলি কোৱা
অ অ, কিবা হয় মই নাজানো।
কিবা সেইটো বুলি, অ মই একবাৰ গৈছিলো মানে কিবা কাম আছিলে এ উম, তাৰ পৰা এনে আ গৈছিলো আৰু ভাল লাগিছে ব্ৰিজখন ডাঙৰ অ আছে।
আচ্ছা, অ ভাল লাগে ন ততে ইমান বৰ ভাল লাগে আৰু তোমাৰ এই তোমাৰ এই মানে ৰিচেন্টলি এ নিউজো আহিছিল এইটো ব্ৰিজত মানে কোনোবা মানে এই হাজবেণ্ড ৱাইফে মানে এই বাৰ্থডেছিলে চেলিব্ৰেট কৰিছিলে। সেইটো ব্ৰিজৰ, হয়-হয় তোমাৰ এই বহুত ভাইৰেল হৈছিল যোন এইটো ভিডিঅ'। তমাৰ মানে ভাল আছিল বিজটো সেইকাৰণে মানে তাতে চাই ভ থে তাহতে যে অ ভালকে চেলিব্ৰেট কৰিব বুলি ভ ভাবিছ।
অ, বাৰ্থডে চেলিব্ৰেট কৰিছিলেগে।
হয় বাৰ্থডে চেলিব্ৰেট কৰিছিলে, তাৰ পিছত এতিয়া কিবা হল নাজানো? ইমান ভাইৰেল হৈ আছিল এইটো ভিডিঅটো, চাইছিলো মই ইনষ্টাগ্ৰামত। ভাইৰেল হৈছিল এইটো ভিডিঅ'তটো বৰ ভাল লাগিছে মোৰো মন আছে। তাতে মানে সেনেকুৱা বাৰ্থডে চেলিব্ৰেট কৰা ভাল লাগিছে।
অ চ, মানে তাতে ৰাস্তাতে চেলিব্ৰেট কৰিছিল ন?
অ হয়-হয় মানে এইটো ৰাস্তাটো বেলেগে দেখাত ন এনেকা লাগিছে বাহিৰৰ দেশ নিচিনা লাগিছে।
অ, অ, অ' মানে মানে সেই ত' জাগাাতটো অলপ মানে আউট অফ চিষ্টেম মানে কানণ্ট্ৰি লাগে মানে।
হয়, হয়, মোকতো সেইটো মানে মুম্বাইৰ নিচিনা লাগিছে অলপ-অলপ। মানে তোমাৰ মুম্বাইতো সেনেকুৱা আছে এটা ব্ৰিজ, তোমাৰ এইটো সেনতো এনেকুৱা থাকে মানে বো বহুত মানুহ এইটো পা মানে এইটো তোমাৰ মানে তাত নদীৰ কাষত, আমাৰ তোমাৰ এই ব্ৰিজ আছে ন তাৰে মাজৰ পৰা তোমাৰ মানে এইটো আছে, ব্ৰিজ আছে। সেইটোতো মানুহে চবেই মানে তাতে মুম্বাইত মানে গৰমৰ দিনত মানে চব মানুহ তাতে মানে থিয়া, মানে চব বহে আৰু যদি ফুৰিব যায় সেনেকুৱাই মানে তাতেও বনাইছে ন, আমাৰ ইয়াতে বনাইছে ন। সেইটো ব্ৰহ্মপুত্ৰত ভাল লাগে দেখাত।
উম, দেখাতটো ভাল লাগে আৰু নামো হয় আমাৰ জি যিহেতু ষ্টেটৰ
এ মন্দিৰৰ পৰা ভয় এ হয় কৃষ্ণ মন্দিৰৰ পৰা আহোঁতে আমা-আমাৰটো দেৰি হৈ গল ন, এ ৰাতি আন্ধাৰ হৈ গৈচোন ইমান ভাল লাগিছে, তোমাৰ ইমান ভাল বতাহ আহে। ভাল লাগে তাতে যাই, মনো বৰ ভাল লাগি যায়।
তাতে ৰুখিলে নে, ৰুখিকে ৰুখিকে ফটো-চটো উঠালানে তাতে?
হয় ৰখিছিলো তাতে, অ ৰখি কেনে তাতে ফটো-চটো তুলিলো। ভাল লাগিছে
হয়, নেকি? অ, অ' মই অ' মই দেখিছিলো মানে মই অনলাইন। দেখিছিলো অ' তাতে মানে লাইট জ্বলে। বহুতে মানে ফটোবোৰ প'ষ্ট কৰিছিলে অনলাইনত। মই দেখিছিলো, মানে তুমিও মানে তাতে যাইকে মানে ফটো তুলি কে পষ্ট আপলোড কৰিলে নে?
হয় আপলোডটো কৰিলো, ‌ বৰ ভাল লাগিছে। এইটোত আ তোমাৰ এইটো ব্ৰিজটো মানে লাইটবোৰ দেখাতে মানে বৰ ভাল লাগে আৰু দেখিলে। মনটো ভাল লাগি যায় সেনেকুৱা, অ এনেকুৱাতো আগতে নাছিল ন এ এতিয়া হৈছে ভাল লাগে ন, এ ডেভলপ হৈ আছে আৰু।
অ' এটা ব্ৰিজটো আছিলে। মানে বহুত দূৰত আছিলে। সেইটোতো তোমাৰ এই আমিন গাঁও ওলাই নহয়। সেইখন আদাবাৰী পাৰ হয়, এইটোতো ওচৰতে হ'ল। ব্ৰিজ আৰু ব্ৰহ্মপুত্ৰ পাৰ। উত্তৰ গুৱাহাটী যাবৰ কাৰণে মানে অলপ সেইটো হ'ল, সুবিধা হ'ল।
হয়, হয় ঠিকে ক'লা তুমি। আৰু তুমাৰ এটাই উমানন্দ ফালে এটা আৰু এটা ব্ৰিজ বনালে ভাল হ'ল হয় ন?
অ, অ' সেইটয়ে মানে তাৰ কাৰণে উমান দচা উমানন্দা যাও চাইদে
হয়, হয় মানে সেইটো বিজেদি উমানন্দও যাব পাৰি নেকি মই নাজানো।
মানে উমানন্দটো মাজত আছে ন ব্ৰহ্মপুত্ৰৰ সোঁটো মাজতো। যাব নোৱাৰি। মানে সেইপান তোমাৰ দৌল গোবিন্দ চাইডে যাব পাৰি আৰু।
অ, আৰু তোমাৰ এই ব্ৰহ্মপুত্ৰৰ যে এটা ৰোপৱে আছে সেইটোত উঠি পাইছা নে?
নাই কেতিয়াও উঠি পোৱা নাই, মানে ভাবাই নাই উঠাৰ কাৰণে। তুমি কেতিয়াবা উঠিছা নে?
নাই ময়ো উঠা নাই মই উঠিম বুলি ভাবিছিলো আৰু মই উঠিম কেতিয়াবা চাওঁ। ফ্ৰেণ্ডহ‍ঁতৰ লগত গলে উঠিবলে বৰ মন আছে এইটোত মানে। এইটো ভয়ো লাগে তোমাৰ, আৰু এইটো আমাৰ মানে এইটো বাহিৰা জাগাত আছে ন বহুত।
অ! ৰ অ মই-মই এইটো নেপালত দেখিছিলো তেনেকুৱা।
অঁ অঁ, তোমাৰ এই শ্বিলঙতো আছে এ আৰু এ বাহিৰা জাগাত বেছি আছে।
হয় নেকি। অ মই বাহিৰত জাগা, চীন বেছিভাগতো নেপালতে দেখিলো আৰু
অহ থেংক ইউ।